ধুৱা
আহ কি কৰি আছা?
হা আছো ইয়াতে ঘৰতে হে
অ আজিকালি ফোনটাও নক কৰা বোলো খবৰ খাতি নোলোৱা! ময়ে ফোন এটা কৰো বোলো।
উম হয় নেকি?
অ চাহ তাহ খালা?
হা?
অ বৰষুণ দি আছে নেকি এইফালে তোমাৰ?
বাধি আছে।
অ'! কোৱা বাকী কি কৰি আছা?
হম! বাকী মোৰ চলি আছে চলি আছে।
আহ অ'!
তোমাৰ?
বাকী একজাম চলি আছে নেকি তোমাৰ।
একজাম নাই চলা নাই। এ্কজাম চলা নাই।
অঁ-অঁ। হেল্ল'।
উম।
হেল্ল'। হেল্ল'।
হয়।
মোৰ মাততো অহা নাই নেকি।
হয় নেটৰ প্ৰব্লেম ব্ৰ।
অঁ কোৱা বাকী কি কৰি আছা তুমি, শুৱাৰ পৰা উঠিলা।
হেল্ল'।
তুমি যোৱা নাই।
মাতটো আহা নাই।
এই দোকান যোৱা নাই নেকি।
অঁ দোকান যাম আৰু টাইম হোৱা নাই বাৰু বৰ্তমান তোমাৰ। মই তোমাৰ দোকান বাৰটা বজাতহে যাও। বাকী তুমি।
মোৰ ভালেই তোমাৰ মই এতিয়া নাই মই এৰিলো কামটো।
অঁ কামটো এৰিলা ন। কিয় কিবা অসুবিধা আছিল নেকি কামটোত।
হম।
কামটোত কিবা অসুবিধা আছিলে তোমাৰ সেইকাৰণে এৰিলা।
ন এতিয়া এই ঘৰতে থাকো এতিয়া
অঁ-অঁ। তাকে, বাকী ভালেই ন ঘৰত।
আমাৰ ভালে তোমাৰ।
এ আছে দিয়া আমাৰ, ক'বাত যোৱা নাই ফুৰিব।
নাই যোৱা-নাই যোৱা।
অঁ যাব লাগে গৰম পৰিছে নহয়, অকন ওলাই মেলি।
যাম চাগৈ জুলাইত যাম।
অঁ-অঁ জুলাইত বাৰু মোৰো যোৱা কথা আছে। লগ ধৰিবা একেলগে যাম। মই তোমাৰ সেইফালে ভালুকপুংৰ ফালে।
অঁ মইতো ডিমাপুৰ চে যাম যোৱা কথা আছে।
অঁ মই এই ভালুকপু্ং বা টিপি ফাঁলে যোৱাৰ কথা আছে।
উম্-উম।
বৰ্তমান মানে এইফালে পাৰ্টছ বন্ধ হৈ আছে মানে, অহা মাহতহে খুলিব পাৰ্টছ বন্ধ টো।
হয় নেকি।
অঁ সেইকাৰণে যোৱা হোৱা নাই, অহা মাহতহে পাৰ্টছ বন্ধটো খুলিব। মানে এতিয়া তোমাৰ বাহিৰা মানুহ সোমাই থাকে ন তাত, সেইকাৰণে বন্ধ কৰিছে যোৱাটো।
অঁ এইটো
অঁ নহ'বা গৈ থাকিলো হয় মই, যাওঁৱেই কেতিয়াবা - কেতিয়াবা।
ঠিকে যাব লাগে।
অ।
মই তোমাৰ যোৱা হোৱা নাই যাব লাগিব এই পিছৰ দেওবাৰে।
উম যাবা যাবা জেগাটো ধুনীয়া বাৰু।
যাব লাগিব।
উম। বৰষুণ দি আছে নেকি তোমালোকৰ ফালে?
বৰষুণ তোমাৰ নাই নাই দিয়া নাই কলা কৰিছে বতৰটো।
অ আমাৰ ইয়াত বাৰু বৰষুণ দিয়া নাই বতাহ মাৰি আছে দিব চাগে বৰষুণ, কালি বৰষুণ দিছিলে আমাৰ এইফালে, বৰষুণ দিয়া নাই বাৰু কালি দিব চাগে বতাহ মাৰি আছে
কি কোৱা বৰষুণটো দিলে ভালে হয় এবাৰ তোমাৰ কি জানা এবাৰ দিলে ভালেই এইবিলাক গৰম লাগি থাকি বে,
অ এই ন সৰু অলপ অলপ দি থাকিলে গৰম উঠি থাকে বৰ,
হয
কোৱা বাকী
কিবা টেবেলিঙৰ অ
হেল্ল' ক'ত যোৱা কথা,
অ মাতটো বহুত কাতি কাতি আহিছে তুমি আছা কত বে
মইতো ঘৰতে আছো ভিতৰত।
অ মোৰে নে নেটৱৰ্ক চলা পোৱা নাই বুজিছা?
অ আমাৰ ফালে নেটৱৰ্ক ভালে তোমালোকৰ ফালে অলপ প্ৰবলেম দি আছে।
এয়া অ সেইটোএ আও চবেই সেইটো চবেই কৈ এইটো কথা বাৰু।
অ আমাৰ ভিতৰতো পুৰা ফাইভ জি
আমাৰ ফালে ফাইভজি নচলে বে ফাইভ জি চলে আক কেতিয়াবা হেৰি চলে মানে এনেকা
অ অ অ আমাৰ এইফালে চলিয়ে থাকে বাৰু। ঘৰৰ ওচৰতে আছে টাৱাৰ যে আমাৰ, আহ।
ছে বাৰ ধলো নচলে ৰে।
টাৱাৰ বেছি ওচৰত থাকিলেও বেয়া তোমাৰ।
কি কোৱা বেছ কিচন নহ মানে অলপ ওচৰত টা মানে ইমান নহয় আৰু ওচ কে গলে পাই যায় কম ওচৰতে পতককতে
অ বেছিৰ ওচৰত থাকিলে মানে কিয় নেটৱৰ্কটো ফাষ্ট চলে ন তোমাৰ নাপায়। পাতাই নাপায় মানে ওচৰত। চত থকা মোবাইল যে পাত্তা নেপায় অ। বাকী তুমি খেলিব যোৱা নাই?
খেলিব মানে ঘৰতে খেলো
অ মই গৈছিলো বাৰু কালি ক্ৰিকেট খেলিব,
অ ব
উম। ওলাবা এদিন খেলিব,
অ লামগে তুমি ফোনে নকৰা আজি, ফোন কৰিছে যে আজি মই ফোন ফোন নকৰা
যাম দিয়া তোমালোকৰ এ মানুহ কমি থাকে ন খেলিবলৈ, মানে আগৰ, মানে আগৰ নিচিনা লগৰবিলাক নাই নাইকিয়া হৈ গ'ল তোমাৰ খেলিবলৈ এনেকুৱা,
মানে সেইকাৰণে বাইক চ কিনিলে ন?
আহ চবেই ঘূৰি ফুৰি এনিটাইম। আৰু মোবাইলত ব্যস্ত উম মোবাইলত ব্যস্ত হৈ
আ পঢ়িছো।
সেইকাৰণে মই কেতিয়াবা যাওঁ আৰু মানুহে থাকে।
ঠিকে আছে যাবা মানে নিজে গৈ থাকিব লাগে।
অ' খেলিলে মানে ভাল হৈ থাকে মানে মাইণ্ডটো ফ্ৰেছ হৈ থাকে তোমাৰ। অহ। বাকী খানা কি বনাইছে আজি?
হা।
খানা কি বনাইছা আজি।
খানা তোমাৰ হোৱাই নাই হ'বহে।
অ' হোৱা নাই ন'।
নাই হোৱা।
অ, অ' মই এই দোকান যাব লাগে যে খাই দিলো সেই কাৰণে।
অ' খাই দিলে নেকি?
উম, খোনকালে খাই দিলো এইকাৰণে।
খাই খাই দিয়া ন' জল্দি আজিকালি।
উম, মই খায়ে দিও ৰাতিপুৱাই আজিকালি। সোনকালে উঠো পাঁচটাতে উঠি আহ তোমাৰ দৌৰিব যাওঁ। দৌৰিব পেলাই দৌৰি আহি চাহ-তাহ খাই পেলাই আকৌ গা-পা ধুই আকৌ ভাত-পানী খাই গুচিয়ে যাওঁ। টাইমেই নোপাওঁ আজিকালি।
গৈছা।
উম, তোমালোকৰ ঘৰৰ ফালে কিবা গছ আছে নেকি ফলৰ।
অঁ?
খায় ফলৰ গছ চছ আছে নেকি কিবা ফ্ৰুটছৰ? তেনেকে আম লেচু চু কিবা কিবি?
গম পাইছো গম পাইছো মই সেইটো কথা গম পাইছো বাৰু।
আছে নেকি? হেল্ল' হেল্ল'
অ কোৱা?
অ তোমালোকৰ ঘৰৰ ফালে কিবা লেচু গছ আছে নে লেচু, আম এনে কিবা?
সেই আম ফালে সেনেকে নাই ইমান গছ নাই বাৰু। টাউ নাজানো আম টাউন এফালে মান নাথাকে নে তা
নাই মানে গ'লো হয় নহবা আনিবলে। মানে লেচু এইবাৰ খাবই নাপালো জানা বুইছে।
কি কোৱা?
অ ইমান লেচুৰ তাতে তেজপুৰতে তেজপুৰতে থাকো তেজ বহুতে লেচু খাব নাই পোৱা ৰে
দুখৰ কথা শুন
অ এই বাহিৰৰ পৰা মানুহ আহি লেচু খাব আহিছিল লেচ টো নাই পোৱা মই। খাবলৈ
তাকে ইমান দুখৰ কথা শুনাই দিচাই যে তই মোক।
তাকে মই পঢ়া হেতেন ভালে আছিলে মই তাকে লগৰবিলাকক ফোন কৰি এইটোকে সুধি থাকো।
উ বেয়া লাগিছে শুনি এ চটো
আছে যদি জনাবা হা আৰু তুমি
মই তোমাক কম দিয়া বুজিছা হেল্ল' হেল্ল' হেল্ল'
অ কোৱা
তোমাৰ মততো মাজে সময় নাহা হৈ যায় কিয়
নাহা হৈ যায় মানে কি জানা এই তোমাৰ নেটৱৰ্ক ইছু চাগে তোমাৰ এইফালে
তোমাৰ ইছূ মোৰ নহয় বাৰে বাৰে তুমি মোক কৈ আছা ঠিক আছে দিয়া ভাতটো খাই ল ন